হেল্ল' হেল্ল' এনেই আছো আৰু তুমি কি কৰি আছা
ভালেই ভালে তোমাৰ
মোৰ আছে ভালেই আৰু এই গৰমত মানে বৰ জেমেলা হৈছে গম পাইছে কিমান গৰম পেলাইছে এতিয়া চল্লিশ ডিগ্ৰী আপ যাব এবাৰ বোলে চল্লিশ চল্লিশ ডিগ্ৰী আপ যাব বোলে বহুত গৰম, গৰমত আছোঁ বাৰু। অ' ৰবা তোমাক যে সেইদিনাখন কথাটো মই কৈছিলোঁ।
অ'।
এই চাউণ্ড চিষ্টেমৰ যে আমি দুটাই বিজনেছ কৰিম বুলি।
কৈছিলা কৈছিলা।
অ' সেই বিজনেচটো কৰিব কৰিবা নেকি মানে কৰিম মানে বহুত প্ৰফিট আছে এই বিজনেচটোত বোলে।
পাৰি কৰিব। মোৰো লগৰ দুটামান আছে, অ' পাৰি পাৰি সেইটোৱে।
অ'।
মোৰো এই লগৰ দুটামান আছে মানে সিহঁতকো মই কৈছিলোঁ বাৰুতে। সিহঁতেও কৈছে অ' পাৰি। অলপমান হেৰি বেছিকৈ হ'লে ভাল লাগে আৰু।
অ' মানে ছাউণ্ড চিষ্টেমটো আমি চাউনৰ লগত চাউন মানে বক্স চক্স আনিম লগত লাইট চাইট, এতিয়া ভাওনা চাওনা হা আহিয়ে থাকে ভাওনা, ৰাস, ফাংচন কনটেকটো পায়ে থাকিম। আকৌ সকাম, বিয়া মানে কণ্টেক্টটো পাই থাকিম ন' মানে প্ৰফিটটো বহুত আছে মানে তাত।
ধেৰ ধেৰ হেৰি পাম।
অ' এটা মানে প্ৰগ্ৰেমতে যে আমি মানে আ, যদি আমি ফাংচন এখন লও ন' তিৰি, চল্লিশ হেজাৰ এনেকে পাও মানে চল্লিশ হেজাৰ। এনেকুৱা প্ৰফিট আছে।
অ' ভালেই হ'ব আমাৰ দু
সেইকাৰণে কৰোঁ বুলিয়ে ভাবিছিলোঁ, ফাইদা আছে বাৰু কৰোঁতে।
ফাইদা আছে, ফাইদা আছে।
বহুতে ফাইদা। ফাইদাটো হ'ব বাৰু। কিন্তু লগত মানে কষ্টও আছে কিন্তু।
অ' অলপমান কষ্ট হ'ব বাৰু দে আমাৰ। চবতে সেই ৰাতিপুৱাালৈকে থকা সেইবিলাক
অ' ইয়াৰ কষ্টতটো বহুত আছে। কষ্টটো হ'বই কিন্তু কুছ পানে কে লিয়ে কুছ খনা পৰ্তা হে। মানে কিবা এটা কৰিবলৈ হেটো কিবা এটা কষ্টতটো কৰিবই লাগিব। পইচা মানে ফল পাবলৈটো কষ্ট কৰিব লাগিব।
কষ্ট কৰিব লাগিব অ'।
শ্ৰীকৃষ্ণই কৈছে কৰ্ম কৰি যোৱা ধৰ্ম নিজেই পাবা। কৰ্ম কৰি যোৱা ফল নিজে পাবা, সেইকাৰণে আমি কৰ্মটো কৰি যাম ফলটো নিজে নিজে পাই যাম।
অ' এনেও পামেই আৰু হেৰি
এনে তোমাৰ ভাল লগৰ আছে নেকি মানে ছাউণ্ড চিষ্টেম কৰে, এক্সপেৰীয়েঞ্চ। মানে মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই আৰু মানে মই গম পাইছোঁ মানে মই সুধিছোঁ মানে লগৰ মোক মোৰ লগৰৰ আছে যে।
অ' মোৰ এই দুটামান আছে বাৰু দে। ছাউণ্ড চিষ্টেমৰ অ' মই
সিহঁতৰ কিমান মান অ' সিহঁতৰ প্ৰফিট কিমান হয় এনে তুমি জানা?
মই সোধা নাই বাৰু ইমান ডিটেইলছত, এনে সুধিলে ক'ব বাৰু সিহঁতে। মোৰ মানে ইমান আগতে ইমান ইন্টাৰেষ্ট নাছিল ন' সিহঁতে মানে কৈ মেলি থাকে মই ইমান গুৰুত্ব নিদিওঁ কথাবিলাক মানে, তাৰপিছত যেতিয়া তুমি কলা মানে কথাটো যে এনেকুৱা এটা কৰিব পাৰি তেতিয়া মই মানে কথাটো অলপমান গুৰুত্ব দিলোঁ, অ' পাৰিতো এনেকুৱা এটা কৰিব।
অ' মানে আমাৰ মানে কষ্টটো মানে বহি বহি দুদিনমান কষ্ট কষ্ট হ'ব তাৰপিছত কষ্ট নহ'ব আৰু।
অ'।
এই সেইটো কৰিম মানে আমি যে, মানে বক্স চখ যে বনাম মানে নিকিনো আমি কেনেকুৱা কৰিম জানা? এ মানে কা-কা কাঠৰ দোকান আছে, কাঠৰ দোকানৰ পৰা এই বক্স বজোৱা মানে মানে ফ্ৰেমটো আনিম, তাৰপিছত স্পীকাৰ আনিম, এক্সটা তাৰপিছত স্পীকাৰ লগত মানে এইটো বনাই চনাই মানে মই বনাব নাজানোঁ বনাব দিম মানুহক। বনাই-চনাই বক্স বনাম মানে কিনি লাভ নাই।
অহ, কিনিলে বহুত পইচা যাব আমাৰ।
বহুত মানে বহুতেই যায় আৰু। এটা বক্সত আজিকালি যে কমেওঁ মানে বিশ হেজাৰ টকা।
অহ, বহুত এ দামবিলাক বহুত বাঢ়িছে। এ আমাৰ এই সন্মূখৰে দাদা এজনৰ তেনেকুৱাই বিজনেচ মানে হেৰি আৰু। বক্স-চক্স তেনেকুৱা ভাড়াত দিয়ে। তাৰে দেখিছোঁ নহয় কিমান ধৰি লওঁক বক্স শোপাত লাগে পইচা মানে।
অহ। এইটো মোৰ টেনচন নাই বাৰু মানে, মানে প্ৰগ্ৰেম মই পাই থাকিম, কাৰণ মোৰ মানে চিনাকি আছে ন'।
মানে কৰা এই মই সকাম-চকাম পাম, আকৌ বিয়া পাম। আকৌ মানে ফেনো আনিব লাগিব আমি লগত। ফেন আৰু যে বেছিকে মানে মানে এয়া হৈ যাব, কিন্তু বেছিকে যে মিক্সাৰ খনৰ বৰ দাম মানে। ভাল মিক্সাৰখন যে লাখ টকা লয় মানে।
তাকেতো এতিয়া আকৌ
মিক্সাৰটো আনিব লাগিব। মিকছ, মেইন মিক্সাৰটো। মিক্সাৰটো আনাৰ পিছত টেনচন নাই আৰু।
উম।
এ আমাৰ ফালে মানে বৰ কুকুৰ আৰু মানে হোলস্তোল।
অহ। আমাৰ এইফালে আছে বাৰু তে' অহ।
বশলিয়াই দিছে এতিয়া বৰ কুকুৰ গৰমত।
অলপ চাই-চিতি থাকিবা এইবিলাকৰ পৰা।
অহ, এই কুকুৰ যেতিয়া আমাৰ ঘৰৰ ওচৰ হুলস্থুল হৈ আছে মানে কুকুৰৰ। মানুহে চিঞৰিছে কামুৰিছে চাগৈ, মানে এতিয়া মই নাযাওঁ বাৰু মানে মই ঘৰৰ পৰা নোলাও ন' ইমান মানে। বৰ গৰম আৰু।
এই গৰমটোৰ পৰা যে ওলাবলৈ মন নাযায় ন'।
নোৱাৰি এ কি একদম নোৱাৰি আকৌ ঘৰৰ ভিতৰত যোনডাল গৰম লাগে, যাৰ এচি আছে তাৰ ভাল আৰু। গছ-গছনি চব বহি থাকিলে নালাগে আৰু মোবাইলটো পাই গছ-গছনিত ত' বহি থাকিলেই হ'ল আৰু মানে মজা লাগি যায় আৰু। ভাল চিনেমা এখন লগাই লাগে। এনেই তুমি চিনেমা-চিনেমা চাব গৈছা নে নাই? চিনেমা ওলাইছে নহয় চুপা চুপি, চুপা চুপি ওলাইছে। চুবা চুবিখনৰ এ ক'কটেলখন চাবা না ক'কটেলখনো ভাল লাগে। ক'কটেলখন মই
অহ, ক'কটেলখনো চাইছোঁ বাৰু তে' ক'কটেলখন মোবাইলতে চালোঁ।
অহ, ক'কটেল ইয়াই কুকুৰা মানে চুপাচুপিখন মই নাই চোৱা মই এনেই নকওঁ।
অহ।
চাই ভালে লাগে মানে হ'লত চোৱা ফিল্ড এটা আছে, এইটো মোবাইলত চোৱা যোনটো ফিল্ড নাই, হ'লত ফিল্ড এটা আছে গম পাইছাই। এইটো কিন্তু মোবাইলৰ ফিল নাই নাই নাই মানে হলত ডাঙৰ স্ক্ৰীন অ মানে চাউণ্ডটো মজা লাগে পৰা খবক খবক মাৰে কিন্তু এটা বেয়া লাগে মানে কিছুমান মানুহে বৰ হাঁহি থাকে মানে এই ডিষ্টাৰ্ব হয় ন মানুহ অ সেইটো ডিষ্টাৰ্ব হয় আৰু ভিডিঅ' কৰিব নালাগে হল
অ ভিডিঅ' কৰিব নালাগে সেইটো বেয়া কিন্তু ইমান কষ্ট কৰি বনাই ন এখন চিনেমা হিন্দু কিমান কষ্ট হয় তাতে যদি সন্তে সেই ভিডিঅ' কৰি পেলাই দি দিয়ে ন কিন্তৰো অলপ হেৰি হয়
খানা দে আমি টপিকটোতো যাওঁ টপিকটো যাওঁ বক্স কটা এই টপিকটো যে এ তেজপুৰৰ মানে কন্টেক্টো পাই থাকিম বাৰু তেজপুৰৰ তেজপুৰৰ পাম তেজপুৰত মোৰ মানে উ ভাল ভাল চিনাকি মানুহ আছে এ বৰুৱা ছবি খত লাইটৰ ম দিম বৰুৱা ছবি ডেকাে গাওখন দিম ফাংচন ফাংচন হয় ফাংচন হোৱা জেগা বহুত আছে বাৰু বৰুৱা ছবি হা আকৌ ডেকাই গাঁও আকৌ লাকিষ্টাৰ পিা চিনি পোৱা ন নাই
নাই মই এইফালে যোৱা নাই বাৰুত নাই
অ এ হ এনে ঘৰ এ তোমাৰ ঘৰৰ ক'ত এনে
মই এনে বিহগুৰি
অ বিহ কৰি আকৌ এ বিহুৰি মই চিনি পাওঁ বাৰু বিহুগুৰি মানে মোৰ মামাাহঁত ঘৰ
এ হয় নেকি ক'ত
বিহগুৰি আহ এই বিহগুৰি মই বিহগহী বুলে চিনি পাওঁ মানে মই বিহগু়ী বুলিয়ে কওঁ এই মন্দিৰ এটা আছে যে এই বৰ্দি বিয়া বুলি কয় বৰ্দী বিয়া
আহ
বি মামাহতৰ ঘৰ মামাহঁতৰ জুলাই বন্ধ আৰু এ মামা লগগৰ যাম এই আৰু যে গৰম বন্ধত জুলাই মাহত যাবই লাগিব জুলাই মাহত ক'ত যাব লাগে জানা এই ভালু পুঙৰ নদী তুমি গা ধুবা আৰু কঁপি যাবা মানে এনেকুৱাই ঠাণ্ডা তাত আমি ইয়াত ঘামি ঘামি ঘামি ঘামি কবই নোৱাৰো কিম তাত তুমি গা ধবা তুমি কঁপি থাকিবা এনেকুৱাই ঠাণ্ডা আৰু পানী বিলাক এবাৰ কিন্তু মানে এটা খেজেং লাগি গ'ল নহয়
কি লাগিলে
মানে ভালু পুঙৰ নদীত এবাৰ বহুত পানী বাঢ়িছে মানুহ মৰিছে
মানুহ মৰিছে অ
সেইকাৰণে মানে য'তে ত'তে দিয়া নাই টিপিত পাৰি আৰু সেয়া
অ সেইকাৰণে আমাৰ লগৰ এটা লগৰ কেইটামান ওলাইছে বাৰু তই টিপৈ
হম আৰু টিপিত যাাবলৈ পাছ লাগে যদি পাছ নহয় ন ধৰি ললে বহুত কেজেং লাগি যাব আৰু ত
পাঁচ লাগে পাঁচখন বহুত ম অ খানা চানা খাব পাৰি। খানা বিভিন্ন ধৰণৰ খানা খাই এই মাংস মাছ লৈ গ'লে হল। খালেই হল, আৰু মই মাংস মাছ নাখাও, মানে, মই মই মাংস মাছ নাখাওঁ। মই মানে পনীৰ খাওঁ, এই ডিম চিম মানে ডিমো নাখাওঁ। ভেজিটেৰিয়ান ভেজি
পুৰা মানে।
অ', মাংস মাছ নাখাওঁ।
পনীৰটোতো খোৱা?
পনীৰটো খাওঁ বাৰু গাখীৰ জাতীয় বস্তু মই মানে অকল পনীৰে খাওঁ আৰু একো নাখাওঁ।
এই পনীৰটোকে ল'ম ময়ো পনীৰটো বেয়া নাপাওঁ বাৰু মইতো ভালেই পাওঁ পনীৰটো খাই।
অ', মানে পনীৰটো মই বৰ ভাল পাওঁ, কিন্তু মই এই গাখীৰ নাখাওঁ। অ', মানে এনেকে নাখাওঁ। সেইকাৰণে মানে, মই পিকনিক খাব গ'লে যে, মই বেয়া পাওঁ অলপ গৈ কিয় জানা কাৰণ এতিয়া মাছ মাংস খায়, মই মাছ মাংস নাখাওঁ। মই যদি মাছ মাংস নাখা খাওঁ মানুহ বিলাকে খাই থাকে, বেয়া পাওঁ মানে, মই মাছ মাংসৰ গোন্ধটো শুঙিলে মানে মোৰ বেয়া লাগে আৰু।
অ', সেইটো হয় বাৰু দে
সেইকাৰণে মানে মাছ মাংস নাখাওঁ আৰু পিকনিকত গৈ বেয়া পাওঁ নে যোন যায় মোৰ লগৰ বিলাক
অ'।
সেয়া চব ভেজিটৰি মানে, মই ভেজিটৰিায়েন লগ
ভালে কৰা ভালে কৰা নহ'লে আকৌ মাছ মাংস খিনি লগত অকণ দিগদাৰো হয় ন।
মাছ মাংস খাব নাপায় বহুত মানে চিৰিকি কৈ দিছে জীৱহত্যা মহপাপ।
তাকেতো কি কৰিবা, আমি যে কে নোৱাৰো এৰিব।
অ', এতিয়া কথা এটা কওঁ, তোমাক যদি কোনোবাই মাৰি পেলাই খাই দিয়ে কেনেকুৱা বেয়া লাগিব ন তোমাৰ। এই মুৰ্গীটো খাই থাকোতে তেনেকুৱা লাগে। সেইটো সেইকাৰণে মাছ মাংসটো খাব নালাগে মোৰ মাছ মাংসটো পনিৰটো প মানে আৰু প্ৰথম কথা এতিয়া গাখীৰো খাব নালাগে আমাৰ ঘৰটো মানে ৰাস্তাৰ ওচৰে বৰ মানে, গাড়ী চাড়ী আহি থাকে। একদম বৰ মাত দি আছে সেইটো ডিষ্টাৰ্ব হৈছে যদি চৰি।
এ নাই নাই।
এ, এইটো মাছ মাংস খাব নালাগে মাছ মাংস খালে খালে ভিটামিন পায় মই জানো ভিটামিন পায়, কিন্তু জীৱহত্যা মহাপাপ।
সেইটোতো হয়েই আৰু।
তুমি সেই, তুমি চোৱা এতিয়া জীৱহত্যা মহাপাপ মা মাছ মাংস খালে বহুত বেয়া। মানে, ভিটামিন পাব পাৰি কিন্তু, খালে কিয় বেয়া মানে এ, তুমি এতিয়া শাস্ত্ৰ পঢ়িছা মানে, মা-মা এই কি বুলি কয় ভাগৱত যে ভাগৱত
ভাগৱত অ'।
ভাগৱতত শ্ৰীকৃষ্ণই মানে, ভগৱানে কৈ দিছে মাছ মাংস খোৱা ভূল মহাপাপ। কিছুমান ভকত কিছুমান ভকতে মাং এই মাছ খায়, বা কিছুমান মাংস খায় ন মাংস মাস মাংস নাখায় মাছ খায়, কোৱাচোন জীৱতো জীৱয়েই ন।
জীৱতো জীৱই সেইটোৱেই।
এইয়া এনেকে কৰি লাভ নাই, ফাইদা নাই।
না, নাই নাই, সেইটোৱেই। কি আকৌ, মাংসটো নাখায় মাছতো খাব।
অ', আকৌ এই উহ শ্ৰীকৃষ্ণই গাখীৰ খাইছিলে নে নাই? তুমি জানানে নাই?
মই নাজানো।
শ্ৰীকৃষ্ণই গাখীৰ খাইছিলে, মাকখান খাইছিলে যে, এইটো অ', গাখীৰ, সেইটো মাক খান গাখীৰ বুলিয়েই কয়, সেইটো যে খাইছিল, কিন্তু তেতিয়া, তেতিয়া আছিল সত্য যুগ। তেতিয়া খোৱাতো ইমান বেয়া কথা নহয়, এতিয়া মই লাহে লাহে গা গাখীৰ জাতীয় বস্তু এইবিলাক মই পনীৰটো খাওঁ আৰু গাখীৰ, কিয় জানা? এতিয়া হ'ল কলি যুগ।
কলি যুগ অহ।
এতিয়া মানে মানুহবিলাকে কি কৰে? গৰুক গৰুক মানে গাখীৰ, গৰু পোৱালিখিনিক গাখীৰ নিদিয়ে। গাখীৰ নিদিয়ে আৰু নিজে গাখীৰ খিৰটো খাই থৈ দিয়ে, মানে বিক্ৰী কৰে মানুহক।
বিক্ৰী কৰে অহ।
তেতিয়া